হ
শুনিছানে তুমি?
হয় হয় মই শুনিছো তুমি শুনিছা
হয় শুনা পাইছো বাকী ভালনে
মই ভালেই আছো তুমি ভালে আছা
হয় মইও ভালে আছো কি কৰিছা?
অ মই এনে আছিলো দুপৰীয়াৰ আহাৰ খোৱা নাই তুমি খালানে
নাই নাই খোৱা নাই এতিয়ালৈকে তাকে ভাবিছিলো আজি অলপ এই খেল ধেমালিৰ গুৰুত্বৰ ওপৰতে আলোচনা কৰো নেকি?
অ নিশ্চয় পাৰি যিহেতু মানে খেল ধেমালি আমি হয় কোৱা
হয় নহয় তাকে কৈ আছিলো বোলো খেল ধেমালি যিহেতু আমাৰ জীৱনৰ এক অতি গুৰুত্ব। ৰ্ণ অংশ হৈ দিয়াচোন আৰু খেল ধেমালিয়ে মানুহক শাৰীৰিকভাৱে সফল আৰু মানসিকভাৱে সুস্থ কৰি ৰাখে যাৰ ফলত আমি আমাৰ শৰীৰটো ভালদৰে ৰাখিব পাৰো বা ভালদৰে আমি শৰীৰটো ৰক্ষা কৰি চলিব পাৰোঁ নহয়নে
হয় ঠিকেই কৰিছা অ মানে নিয়মিত খেল নিয়মিতভাৱে খেলিলে মানে শৰীৰ মানে ৰক্ত সঞ্চালন ভালদৰে হয় বা পেশী শক্তি হেৰি হয় বা মানে বিভিন্ন লোকৰ মানে সম্ভাৱনা হ্ৰাস পায় মানে আমি যদি এনেকে মানে চলা ফুৰা কৰি থাকো বা মানে আমি যদি আমি মানে যেতিয়া খেলো তেন্তে মানে আমাৰ শাৰীৰিক মানে বহুত খিনি ব্যায়াম বা ব্যায়াম হয়। যাৰ ফলত মানে আমাৰ শৰীৰটো ৰোগগ্ৰস্ত হোৱাৰ পৰা বাচি থাকে বা ৰক্ত সঞ্চলন ভালদৰে হয়। হয় বা অ হ হৃদযন্ত্ৰটো ভালদৰে চলে হাওঁফাওঁ মানে এই বহুত ধৰণৰ ৰোগৰ পৰা কি বাচি থাকিব পাৰো এই খেলা, খেলা ধূলা কৰিলে।
হয় ঠিকেই কৈছা আৰু মই ভাবো যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে খেল-ধেমালিটো বহুতেই উপকাৰী হয়। মানে খেল-ধেমালিত ছাত্ৰ-ছাত্ৰীসকলৰ মনোযোগ শক্তি হওক বা স্মৃতি শক্তি, আত আত্মবিশ্বাস বা শৃংখলা বুলি সকলোবোৰ মানে বৃদ্ধি কৰে। লগতে পঢ়া-শুনা চাপটোও কমায়, মানসিক চাপো কমায়। যাৰ ফলত অ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত বেছিকৈ মনযোগ দিব কিব পাৰে আৰু পঢ়া শুনাৰ প্ৰতি বেছি মন অহ মন বাঢ়ে বা আ লোকে মানে এই খেল ধেমালি কৰিলে ছাত্ৰ-ছাত্ৰীসকলৰ যিটো শাৰীৰিক স্বাস্থ্য সেই টো শাৰীৰিক স্বাস্থ্যটো ভালে থাকে। তেওঁলোকৰ যিটো বৃদ্ধি আৰু বিকাশ হয় শৰীৰৰ, সেই বৃদ্ধি আৰু বিকাশতো একো বাধা জন্ম ন নাপায়। আহ তুমি কি ভাবা এই বিষয়ে?
উ পঢ়াতোৱে যে যথেষ্ট সিটো নহয়। এই পঢ়াৰ লগে লগে শাৰীৰিক মানে উম মানে শাৰীৰিক হওঁক, মানসিক হওঁক মানে খেল-ধেমালি কৰি থাকিব লাগে তেন্তে হে মানে আমাৰ এইবোৰ মানে বৃদ্ধি পাব বা বা আমাৰ মনোয মনোযোগ আত্মশক্তি মানে এইবোৰ মানে আত্মবিশ্বাস এইবোৰ বৃদ্ধি হব। আমি যদি অকল পঢ়ি থাকো তেন্তে মানে আমাৰ মনোযোগটো কমি যাব লগত আত্ম বিশ্বাস বা আন কিছুমান অ মানে সমস্যাও দেখা যাব। কিন্তু যদি আমি অলপমান অলপ সময় পঢ়ি টো বা অ মানে অলপ খেলিলো তেন্তে মানে আমাৰ মানে মনতো এটা মানে অ মনোযোগৰ বৃদ্ধি বা আত্মশক্তিও বাঢ়ে, বা স্মৃতি শক্তিও বাঢ়ে। মানে আমি মানে অ অলপমান বেছি ভালকে মনোযোগ দিওঁ বাৰু আৰু মানে আজিকালি বৰ্তমান সময়ত মানে উ বহু কেইটা মানে খেলে জনপ্ৰিয় হৈ উঠিছে। যেনে ক্ৰিকেট হওঁক ফুটবল, হকী বেডমিণ্টন তাৰপিছত ভলীবল, টেনিছ, কাবাডী আৰু মানে অ, এথলেটিক্স আৰু আদি মানে খেলবোৰ মান দেশ-বিদেশত মানে জনপ্ৰিয় হৈ উঠিছে। মানে আ আজিকালি সৰু হওক, ডাঙৰ হওক, মানে সকলো ল'ৰা-ছোৱালী এই খেলবোৰ সি ভাল পাই, আচলতে এই খেলবোৰ খেলিবও লাগে অকল এইবোৰে নহয়। বহুত ধৰণৰ খেল খেলিব লাগে, তেতিয়াহে মানে আমাৰ অ শাৰীৰিক, মানসিক মানে সকলো-সকলো স্বাস্থ্য মানে ভালে থাকিব।
হয় ঠিকে কৈছা তুমি। মইয়ো তাকে ভাবো তুমি যিখিনি কথা ক'লা তাৰ লগত মই একমত বাৰু। আৰু অসমতো বিভিন্ন খেলৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে দিয়াচোন। বিদ বিদ্যালয় হওঁক বা মহাবিদ্যালয় হওঁক আৰু বিভিন্ন তোমাৰ ক্লাবত, নিয়মিতভাৱে খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰে এটা মই এটা উদাহৰণ দিব বিচাৰো যে মোৰ ঘৰৰ কাষতে এটা আহ, মানে সংস্থা মানে ক্লাব থাকা বুলিও ক'ব পাৰি আৰু সংঘ, তাতে মানে নিয়মিতভাৱে গধূলি সময়ত কেৰম প্ৰতিযোগিতাৰ মানে হয় আৰু তাতে কেৰমৰ লগত তোমাৰ ক্ৰিকেটৰ প্ৰতিযোগিতা হয়। য'ত মানে তেওঁলোকে গধূলি নিয়মিত ভাৱে খেলে বা যাৰ ফলত তেওঁলোকৰ শাৰীৰিক স্বাস্থ্য ভালে থাকে দিয়াচোন। তেওঁলোকৰ যথেষ্ট খিনি মানে মনোযোগ শক্তিও বাঢ়ে বা খেলৰ প্ৰতি তেওঁলোকৰ আগ্ৰহো বৃদ্ধি পায় আৰু মই ভাবো যে খেল ধেমালিয়ে দলীয় মনোভাৱ যিটো মানে আছে, সেইটো তেওঁলোকৰ মাজত বৃদ্ধি হোৱাত যথেষ্টখিনি সহায় কৰে। খেলৰ জৰিয়তে তেওঁলোকে সহযোগিতা হওঁক নেতৃত্ব হওঁক বা দায়িত্ববোধ আৰু পাৰস্পৰিক সন্মানৰ শিক্ষা এই সকলোবোৰ এই খেলৰ পৰাই তেওঁলোকে লাভ কৰে। এতিয়া খেল এটা দলীয়ভাৱে খেলা হয় যেনে দলীয় খেলৰ ভিতৰত কিছুমান উদাহৰণ কাবাডী হওক তোমাৰ ক্ৰিকেট হওঁক, বা ফুটবলে এনেধৰণে খেলবোৰ তোমাৰ যেতিয়া দলীয় ভাৱে খেলা হয়, তেতিয়া মানে তেওঁলোকৰ মাজত যিটো দলৰ প্ৰতি থকা সহযোগিতা বা দলৰ প্ৰতি থকা এই মানে কি বুলি কয় দায়িত্ববোধ। সেই সকলোবোৰ তেওঁলোকৰ একো একোজনৰ মাজত পৰস্পৰভাৱে মানে বৃদ্ধি পায় আৰু এই দলীয়ভাৱে খেলিলে, তোমাৰ নেতৃত্বৰ গুণটো বৃদ্ধি পায় পাই দিয়াচোন, যেতিয়া এজন নেতা হিচাপে সেই গোটেই দলটোক মানে পৰি চালনা কৰিব লগা হয়, তেতিয়া তেওঁলোকৰ মাজত সেই, তেওঁৰ মাজত মানে সেই নেতৃত্বৰ যিটো বা নেতা এজনৰ যিখিনি গুণ, সেই গোটেই গুণখিনি তেওঁৰ মাজত এ কি বুলি কয়? মানে, আহে বা গোটেই গুণখিনিত তেওঁ আহৰণ কৰিব পাৰে, নে কি কোৱা?
হয় কিও কি ছা মানে তুমি কোৱা মতে মানে খেলাত মানে হাল আৰু জী মানে আহ জয় পৰা দুটা থাকে মানে যিটো দলে জয়ী হয় সেই দলটোক এতিয়া মা শংকা কৰিব নালাগে যে আমি যি কৰলো অ তুমাৰো খালি কৰা মানে পৰাজয় হৈ গলা আৰু যিটো মানে দলে পৰাজয় বৰণ কৰে তেওঁলোকে মানে কেতিয়া মনত হতাশা বা অ মানে আত্মবিশ্বাস মোৰো ভাল লাগে, তেওঁলোকৰ যদি সাহ চেষ্টা কৰে, তেওঁলোকে-তেওলোকে জিকিব পাৰিব, মানে একচলি উম, আহ জয় পৰা জয় দুয়টাই থাকে তেন্তে আমি মানে দুটাকে মানে স্বীকাৰ কৰিব লাগিব আৰু আহ কেতিয়া অহং। বা আত্মবিশ্বাস হেৰুৱাব নালাগে বা হতাশ আমি হ'ব নালাগে, হতাশ হ'ব নালাগে।
হয় একেবাৰে সঁচা কথা, আৰু যিবিলাক তোমাৰ মই ভাবো যে খেল যেনেকে আমাৰ বিভিন্ন ধৰণৰ মানে পেছাত আমাৰ যিবিলাক কেৰিয়াৰ সেইখিনি গঢ় লৈ উঠে তেনেদৰে মই ভাবো যে খেল ধেমালি, ক্ষেত্ৰতো আমাৰ কেৰিয়াৰ গঢ় লৈ উঠে, কাৰণ আজিকালি আমি দেখা পাই থাকোঁ যে, বহুকেইজন যুৱক-যুৱতীয়ে এ খেলৰ জৰিয়তে সফল কেৰিয়াৰ গঢ়ি তুলিছে আৰু তেওঁ-তেওঁলোকে আমাৰ দেশৰ নামো উ উজ্জ্বল কৰি তুলিছে দিয়াচোন আমাৰ আমি মই এতিয়া মানে দেখা পাই থকা হিচাপে বাতৰি বহুকেই তেনে দেখা পাই থাকো। যে আমাৰ অসমৰ পৰাই বহু কেইজন যুৱক যুৱতীয়ে আহ এই খেল ধেমালিবোৰ কৰি পিনে বাহিৰ বাহিৰ দেশত গৈ আমাৰ অসমৰ নাম উজ্বলাইছে, বা আমাৰ ভাৰতৰ নাম উজ্বলাইছে, আমাৰ দেশৰ নাম উজ্বলাই মনত কিবা এটা আগবঢ়াই লৈ গৈছে দিয়াচোন, তেওঁলোকে নিজৰ দেশৰ নাম উজ্জ্বল লগতে নিজৰ শৰীৰটোকো ভাল কৰি ৰাখিছে বা নিজৰ শৰীৰটোকো ভালদৰে গঢ় দি উঠিছে। গ় দি উঠাইছে বা তেওঁলোকে আহ আমি এইটো কব পাৰোঁ যে খেল ধেমালি লগত জঢ়িত হৈ থকা যুবন যুৱতী যু- হওক বা ছাত্ৰ-ছাত্ৰীসকলে আমাতকৈ বেছি স্বাস্থ্যৱান বুলি ক'ব পাৰি, নে কি কোৱা?
হয়-হয়, একেবাৰে ঠিকেই কৈছা। আৰু মানে আজিকালি চৰকাৰেও মানে খেলৰ উন্নয়নৰ বাবে মানে, বহুখিনি পদ্যক্ষেপ লৈছে। যেনে চৰকাৰে উন্নত খেলপথাৰ তাৰপৰি প্ৰশিক্ষণ কেন্দ্ৰ বা প্ৰশিক্ষক আৰু মানে প্ৰতিভান খেলুৱৈ হওক মানে অ মানে আৰ্থিক সহায় কৰা উচিত। মোৰ মাতেদি আ যিবোৰ খেল পথাৰ আছে মানে উন্নত কৰিব লাগে যাৰ ফলত মানে তাতে আমাৰ খেলাত কোনো অ মানে বেছি অ অসুবিধা নহয় মানে দেখা পাই যে, দেখা পোৱা যায় যে, মানে কেতিয়া বেছিকৈ বৰষুণ দিলে, তেতিয়া মানে আমাৰ অ খেল পথাৰবোৰ বোকাৰে ভৰি পৰে আচলতে তেনেকুৱা নহয় কাৰণে আমাৰ খেলপথাৰবোৰ উন্নত হ'ব লাগে। প্ৰ প্ৰশিক্ষন কেন্দ্ৰ য'ত আমি মানে, অ আমাৰ দেশৰ যুৱক যুৱতীসকলে মানে ভালকৈ প্ৰশিক্ষণ লব পাৰে বা শিকিব পাৰে বা দক্ষক প্ৰশিকক মানে যিবোৰ মানে একদম মানে, একদম ধুনীয়াকে আমাক শিকাব পাৰে বা তাক মানে এ এখন এজন ভাল খেলুৱৈ হিচাপে গঢ়ি তুলিব পাৰে আৰু মানে যিবোৰ প্ৰতিভাবান খেলুৱৈ আছে, তেওঁলোকে মানে কিছুমানে ঘৰৰ আৰ্থিক সমস্যা ৰ মানে খেলিব নোৱাৰে কিন্তু তেওঁলোকক মানে আমি আৰ্থিকভাৱে সহায় কৰিব লাগিব চৰ তাৰ ফলত তেওঁলোকে মানে অ আমাৰ দেশৰ নাম উজ উজ্বলাব। পালে
হয় তুমি ঠিক কৈছা বাৰু আৰু খেল ধেমালিৰ মানে মই ভাবো যে খেল ধেমালি। কিছুমান অসুবিধাও আছে দিয়াচোন, যি মানে খেল-ধেমালি বোৰ সুৰক্ষিতভাৱে বা সুৰক্ষিত নিয়ম মানি অ মানি পিনে যদি খেলা নাযায়। যায়, তেনেহলে বহুখিনি আঘাত পাব পাৰে, লগতে খেলৰ বাবে উদ্যোগিক সময় ব্যয় কৰিলে তোমাৰ পঢ়া শুনাৰ ক্ষতি হ'ব পাৰে দিয়াচোন আজালি মই এনেকা দেখ পায়ে থাকো যে বহু কেইজন যুৱক য প্ৰতি তোমাৰ খেলৰ প্ৰতি বেছি গুৰুত্ব দিয়ে, যাৰ ফলত তেওঁলোকৰ পঢ়া-শুনাৰ প্ৰতি মনটো কমি যায় আৰু বেছি বিবা সময় মানে আহ কেৱল বিদ্যালয়ত থকা সময় খিনিয়ে তেওঁলোকে পঢ়া শুনা কৰে বাকী ঘৰত ঘৰত, যেতিয়া তেওঁলোকে গৈ পাই, তাৰ পৰা ডাইৰেক্ট মানে চিধা তেওঁলোকে খেলিবলৈ গুচি যায়, ত আৰু গোটেই উম এ গধূলি বা ৰাতি কৈ তেওঁলোকে খেল ধেমালি কৰি আহে যাৰ ফলত তেওঁলোকৰ পঢ়াৰ সময় নোহোৱা হয় বা পঢ়াৰ সময়ত নষ্ট হৈ যায়, তেওঁলোকে আৰু পঢ়া শুনাত মন নোহোৱা হৈ যায়। বহুখিনি এনেকুৱা মানে আছে যুৱক যুৱতী যি মানে আহ পঢ পঢ়ি বেছি ভাল। ভাল নাপায়, কিন্তু খেল-ধেমালি কৰি বেছিহে ভাল পায়, যাৰ ফলত তেওঁলোকৰ জীৱনত যিখিনি আৰু আগুৱাই যাবলগীয়া থাকে বা যিখিনি পথ থাকে, সেইখিনিত যথেষ্ট পৰিমাণে বাধাগ্ৰস্ত হব বুলি মই ভাবোঁ, মই এইটো নকওঁ যে খেল-ধেমালিৰ মানে ক্ষেত্ৰত কেৰিয়াৰ নাই, মই ক'লোৱে যে, অলপ আগতে খেল-ধেমালি ক্ষেত্ৰত কেৰিয়াৰ আছে, কিন্তু তাৰ লগত মানে শিক্ষিত হোৱাতো বহুতে দৰকাৰী, যদি আমি মানে শিক্ষিত নহও বা আমি পঢ়া-শুনা নকৰো, তেনেহলে সেই খেল ধেমালিৰ একো মূল্য নাই ন, যে কাৰণ আমি যদি বাহিৰৰ দেশত যাওঁ আমি যদি শিক্ষিতও নহওঁ তেনেহ'লে তেওঁলোকে কৈছে সেই কথাখিনি আমি ধৰি নম বা বুজই নোৱাৰিম তেনেহলে সেই খেল ধেমালিৰো একো মূল্য নাথাকিল,
হয়-হয়, ঠিকেই কৈছা, মানে আমি খেলাৰ বাবে কি তেওঁ মানে শিক্ষাক আমি এৰি দিব নালাগে, আৰু মানে উম, মনত যদি খেল-ধেমালি ম সমাজত বন্ধুত্ব সম্ৰীতিও মানে বৃদ্ধি কৰাত সহায় কৰে যেনে খেল ধেমালি মানে মানে জাতি ধৰ্ম ভাষাৰ মানে, অসংস্কৃতিৰ ভেদা-ভেদ তাৰ হ'লে মানে মানুহ একত্ৰিত কৰে, আমাৰ ক এটা উদাহৰণস্বৰূপে ভাৰতীয় ক্ৰিকেট টিমতে মানে বিভিন্ন ধৰণৰ লোক আছে যেনে পাঞ্জাৱী হওক ইছলাম হওক হিন্দু হওক খ্ৰীষ্টান হওক কিন্তু তেওঁলোকে সকলোৱে মিলি পিনে মানে একেলগে, খেলিছে আৰু খেলিছে আৰু আমাৰ মানে, ভাৰতীয় টিমটোক জয় কৰা হৈছে। এইটো নহয় যে তেওঁলোকে এনেকা ভাবনা আহিছে, যে তেওঁ ইছলাম হয়, তেওঁ হিন্দু হয়, মই তেওঁলোকৰ লগত কিয় খেলিম, আমি আমি সেনেকুৱা মানে মনোভাৱ বোৰ পৰিহাৰ কৰি পিনে এটা এটা দলত খেলিছো আৰু জিকিবলৈ সক্ষম হৈছো। তুমি কি ভাবা এই বিষয়ে?
হয় একেবাৰে সঁচা কথা মানে আমি যিকোনো খেলে নেখেলো কিয় কিন্তু সেইটো জিকিবলৈ অ জিকিবলৈ মানে সদায় চেষ্টা কৰা চেষ্টা কৰাটো বহুতে দৰকাৰী আৰু শেষত মই তাকে কব বিচাৰো যে খেল ধেমালি তোমাৰ হুষ্ট জীৱনৰ মূল চাবি কাঠি দিয়া। ই আমাৰ শাৰীৰিক হওক মানসিক হওক বা সামাজিক বিকাশত গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ মানে ভূমিকা পালন কৰে সেয়েহে মই ভাবোঁ যে আমি সকলোৱে নিয়মিতভাৱে খেল ধেমালি কৰাটো বহুতেই দৰকাৰী বাৰু আজি হয় বাৰু আজি বহুতখিনি মানে তোমাৰ লগত কথা পাতিলো আৰু বহুখিনি মোৰ অভিজ্ঞতাও হ'ল দিয়াচোন। বহু খিনি ভাল লাগিল মোৰ তোমাৰ লগত কথা পাতি।
হয় মোৰো বহুতে ভাল লাগিল।
ঠিক আছে বাৰু আজিলৈ সামৰিছোঁ আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম।
হয় জ্ঞান ভাই
হয়